হেল্ল', হেল্ল', হেল্ল,
অ', শুনিছা? উম, উম, শুনিছো।
শুনিছো। অকমান পিছত আহিছে হবলা মোৰ মাততো ন তোমাৰ তাত
অলপ পিছত অ, অ,
মই তোমাৰ শুই আছো। তুমি কি কৰিছা?
ময়ো বিচনাতে শুই আছো। ফোনটো কাটি গ'ল কিয় জানো।
হেল্ল', হেল্ল',
মইো বোলো বিচনাতে শুই আছো। ফোনটো কাটি গ'ল কিয় জানো?
অ', তাকে আমাৰ বৰষুণ দি আছে যে, সেইটো কাৰণে চাগে আৰু নেটৱৰ্ক পোৱা নাই।
অ', হব পাৰে। আমাৰ সেইফালেও কাৰণে বৰষুণ পুৰা ৰাতিপুৱাৰ পৰা
বৰষুণতটো নিদিলেও খং উঠে ইমান গৰম ইমান গৰম দিলেও কিবা মানে এ', এনেকুৱা নহয়। চব টাইমতে দিব নালাগে। মেইনকে দিনত
সেইটো এই টো
ৰাতি ৰাতি আহিলে কথাই নাই। অ', অথনি মই বিশাল গৈছিলো নহয়।
অ', কি কি আনিলা?
আনিম বুলি গৈছিলো। মই মেট আৰু হাফ পেণ্ট।
অ',
হ বিশালল হাফ পেন্টনী ভাল ন, ভালেই আছে। খালি ককাল বিলাক ডাঙৰ ডাঙৰ।
অ',
এতিয়া মানে কাপোৰ বিলাক মোৰ ভাল লাগিছে। কিন্তু লবলে মানে কঁকাল ডাঙৰ হলে মোৰ কি কৰিম? সেইটো কাৰণে মই নল'লো এতিয়া মই অনলাইনে দি দিওঁ নেকি মোৰো বেছি দিন নাই নহয়।
উম', দিয়া নহবা
ওঠৰ দিন আছে। আৰু যাবলৈ
অ'।
এতিয়া মানে মই নোহ'লে নোহোৱা বস্তুখিনিতো লবই লাগিব।
অ' আৰু তুমি তেজপুৰ নহবা জামুগুৰিত হ'লেওতো যাবাই।
সেইটোয়ে যোৱাটোতো যাবই লাগিব যলে হ'লেও।
তুমি মোক খালি বস্তু কেইটাৰ কথা মনত পেলাই দিবা হা, মই ভৰাই থোৱা নাই যে।
অ'।
আজিয়ে পেক কৰিয়ে থৈ দিব পাৰিলোহেঁতেন, মই কথাটো খিয়াল নকৰিলোঁ জানানে।
ময়ো পাহৰি থাকোঁ আকৌ, তুমি যেতিয়া কওঁ বস্তু কেইটাৰ কথা মই অলপ টাইমৰ কাৰণে ভাবোঁ কি বস্তু আছিলে।
নহয়, আজিতো এনেও দেওবাৰ ন'।
উম।
আজি পেক কৰি থৈ দিয়া হেতেনে হয় কাৰণে এসপ্তাহ আছে।
অ'।
আমাৰ লগৰ খোনমিলিহঁতে পেক কৰিলেই হবলা। কাৰণ আমি চব টাইমত টাইম নাপাওঁ যে। আৰু ম বুধবাৰৰ পৰা আমাৰ পৰীক্ষাই ষ্টাৰ্ট হ'ব।
হুম, বুধ, চাৰিদিন ন'?
অ'। চাৰিদিন ষ্টাৰ্ট হ'ব, তাৰমানে চাৰি দিন হ'ব আৰু।
অ'। ঐ হঠাৎ কথা এটা সুধিব আছিলে, তোমাৰ বি এত মেজৰ লৈছিলা নে নাই তুমি?
মই লৈছিলোঁ, আছামিছত।
ষোল্লখন বোলে মেজৰ থকাখিনিয়ে? মেজৰ থকাখিনিয়ে বোলে ষোল্লখন পেপাৰ এক্সাম দিব লাগে।
মেজৰ থকাখিনি ষোল্লখনন নাজানো দেই, মই মই এক্সাম দিয়ে নাপালোঁ।
এ, মোৰ লগৰ এজন আছিলে সি দেখোন ইমান পৰি-পৰীক্ষা দিয়া নাই।
অ'। কিন্তু এটা কথা গম পাইছিলোঁ যে
অ'।
ডিউ তিনটা নে কেইটা চাবজেক্ট
অ'।
বেছিকে থাকে। তাৰমানানে আজিকালি বেছি কৰি দিলে, কিবা এ ই চি, কিবা ই এ চি কিবা তেনেকুৱা কিবা কিবি।
অ' এগাল মোৰ সেই তেনেকুৱা কথাকেইটা শুনিছোঁ দেই, ময়ো বুজি পোৱা নাইে, গ'লেহে গম পাওঁ সেইবিলাক বস্তু।
তাৰমানে আমি সেয়া ক্লাছো কৰিছিলোঁ।
অ'।
অ' মই ক্লাছ নকৰিলেও মই, মইতো দিনদয়ালত মই ন' ল'বৰ মন নাছিলে ন' এনেও ত' মই এইয়াত নাৰ্ছিঙৰ কাৰণেও মই তেতিয়া বেছিকে হেৰি হৈ আছিলোঁ সেইকাৰণে প্ৰথম মানে ছয়দোৱাৰ মোৰ নাম অহা নাছিলে।
অ'।
দিননদয়ালত আহিছিলে তাৰপিছত সেইকাৰণে মানে তোমাৰ দিনদয়ালতে লৈ থৈ দিলোঁ। তাৰমানে ফা একদম ফাৰ্ষ্ট মাৰি দৈনিক দলতে আহিছে মোৰ নাম।
অঁ।
ডাইৰেক্ট মই দিনদয়ালত লৈ লৈছো, অঁ মই মানে নৰখিলো চা
মানে তোমাৰ এইখন কলেজত পাব লাগিব বুলি কথাই নাছিলে ন তেনেকে। কিয় তোমাৰ এইটোৰ প্ৰতি একোৱেই নাছিলে।
ছয়দৰা মই ছেকেণ্ড লিষ্টলেও নৰখিলো।
উম।
তাৰপিছত ডাইৰেক্ট তাত লৈ থৈ দিলো মই।
উম।
তাৰপিছত আক হেৰি এটা ইয়াত
তাৰপিছত তেতিয়া ক্লাছ কৰিবলে হ'ল, তাত মোৰ কোনো লগৰ নাই।
অঁ।
পোৰা অকলে অকলে।
মই মোৰো সেই একেটা গতিয়ে হ'ব।
সেইটোৱে তাত মই তাৰপিছত ক্লাছ কৰোতে যাওঁ নহয় কলেজলে তাৰপিছত অকল মেজৰ ক্লাছটো কৰো হা মেজৰ ক্লাছটো ফাৰ্ষ্টতে হয় সেইটো কৰো নহয় তাৰপিছত গুচি আহোঁ।
এ ম মনে বিচৰাও নহৈছিল যে বস্তুটো সেইটো কাৰণে আৰু ক্লাছ কৰিব মন নোযোৱা হল তোমাৰ।
আমাৰ মানে যোনজন আছামিচৰ প্ৰফেচাৰ আছিলে ন, সেইজন মানে অলপ যোনজন আমাৰ আছামিচৰ প্ৰফেচাৰ আছিলে
উম।
এজন অলপ ডেকাকে হা আৰু মানে মানুহজন অলপ খাং খাচ মানে মানুহজনে কি কয় তেওঁ, বোলে কাৰো ভৰি নোচোৱে, কিয় জানানে?
কিয়?
যে ভৰিত বোলে মানুহৰ চবতছে লেতেৰা বস্তু মানুহৰ ভৰিতো বোলে।
অঁ।
সেইকাৰেণে বোলে তেওঁ কাৰো ভৰি নোচোৱে।
উম।
আকৌ তেওঁ বোলে এ হেৰিয়ক নামানে আৰু শংকৰদেৱৰ ধৰ্ম নামানে। তেওঁ মানে শংকৰদেৱক তেওঁ মানে ভগৱান বুলি নাভাবে। আকৌ যে ভগৱান আছে বুলিও নামানে তেওঁ। তেওঁ বোলে আজিলেকে ভগৱানক পূজা কৰি পোৱা নাই।
অঁ। মানে একো ৰিলিজনে নেমানে?
অ একোৱেই নামানে অঁ।
কিবা এইবিলাক কথা শুনিলে মানে এইবিলাক সঁচাকে তেনেকুৱা আছে বুলি ফিল নহয় ন?
অ একদম ফাৰ্ষ্ট ক্লাছটোতে আমাক সেইবিলাক কথাই কৈছে মানুহজনে। কি একদম কি সেৰিত কৈছে, মানুহজন। তাৰপিছত, চবতছে লেতেৰা বস্তু মানুহৰ ভৰিটোৱে। আঁ ভৰিটো কিয় চোম বোলে।
অ'!
আকৌ, মানুহজনে বোলে, কাকো হেণ্ডচেকো নিদিয়ে।
অ'!
হেণ্ডচেক দিলে বোলে ইজনৰ, তাৰমানে ইজনৰ, বোলে, বেক্টেৰিয়া খিনি নিজৰ গাত লাগিব যে। বহুত কিবা আছিলে, আমাৰ প্ৰফেচাৰটো।
অ'! অপেন মাইণ্ডেড মানে, নে কিনে মানে, মানুহটো?
ডাইৰেক্ট অপেন মাইণ্ডডেটো নহয়।
উম।
কিন্তু মানে, নিজক লৈ, বহুত বেছি পজেচিভ।
ইমানো বেছি, ভাল নহয় নেকি।
অ'! নিজক মানে, চবতছে ওপৰত ৰাখে।
নিজক ওপৰত ৰাখিব লাগে। কিন্তু, কিছুমান বস্তু
নহয় মানে, মানুহ জন এনেকুৱা টাইপ মানে, নিজকে নিজে, মইয়ে চবতছে ডাঙৰ। মোতকে আৰু ডাঙ, সেই তেনেকুৱা ভাবে, মানুজন তেনেকুৱা আছিল।
সেইটো মেণ্টেলিটি বেয়া মানে, মানুহৰ। নহয়, নিজক, ফাৰ্ষ্ট প্ৰায়ৰিটি দিব লাগে।
অ'! সেই মানুহজনক যেতিয়া পৰা, মানুহজনৰ কথাবিলাক যেতিয়া, শুনিলোঁ! মোৰ তেতিয়া আৰু ক্লাছ কৰিব মন নোযোৱা হৈ গ'ল।
অ'! মানে, একো পজিটিভ তুমি সেৰি পোৱাই নাই, ন'। কিয়, এইবিলাক বস্তু আমাৰ কাৰণে বেয়া নহয়। অ'! তোমাৰ ডাঙৰ এজন তুমি, ভৰি চুইছা। বা ধৰ্ম মানেতো কি বেয়া বস্তু! চবৰে, নিজৰ-নিজৰ এটা সেৰি থাকে। কিন্তু, হ'ল বুলি
তাৰমানে, যদি অলপ লেতেৰা হৈ আছে, হাতটো গৈ, ধুই দিলেগেই হ'ল।
হয় নে কোৱা?
সেইটোৱেতো।
ভৰি চুইয়ে ডাইৰেক্ট, খাবলৈ কোৱা নাই, নহয়।
ভৰি চুবহে, চুৱেহে, সেৰি নকয়, নহয়।
ভৰি চুই-মেলি ডাইৰেক্ট, হাতটো মুখত ভৰাই দিব নালাগে, নহয়।
সেইটোৱেটো, নিজক ভাল পাব লাগে, কিন্তু ইমানো বেছি মানে, গৌৰৱ কৰিব নালাগে, সেইটো বস্তু।
অ'! সেইটোৱে।
সেইটো হয় বাৰু। এই, মানে ব্যৱহাৰ বিলাক ভাল নহ'লে, ক্লাছ কৰিও ভাল নালাগে। আৰু যোনটো মাষ্টৰ ব্যৱহাৰ সেই, সেইবিলাক ক্লাছত ল'ৰা-ছোৱালীয়ে গুৰুত্ব নিদিয়ে আৰু। সেইটোত, চবতকে কম মাৰ্ক্স আহে।
উম, এনে, হাঁহি-হাঁহিয়ে কথাবিলাক কয় হা! কি মানে, ক কথা খিনিয়ে মানে, ভাল লাগে মানুহজনৰ!
অ'! হাঁহি ক'লে ন'হব নহয়।
সেইটোৱে।
আমাৰো এই, ক'লে, মানে, মে'মজনী বেয়া নাছিল, দেই। কিন্তু, ইমানেই ভাল আছিল, এইবিলাক টিচাৰ।
অ'
সেই চাবজেক্টটোত কেতিয়াও মানে তেনেকে গুৰুত্ব দিয়া ন'হলে মানে কোনো এই মানে কিছুমান চুগলি নিচিনা কৰা সি তেনেকুৱা স্বভাৱ বিলাক আছিল মে'ম।
অ'।
সেইটো কাৰণে মানে ল'ৰা ছোৱালী বিলাকেও ইমান ভাল নাপায় কিয় ইবিলাকে আহে পঢ়ায় হাঁহি মাতি কিবা এটা পাতে বুজাই মৰমত। অ', কিন্তু এই মেম জনী মানে তোমাক কিবা বেয়া পালে মুখত নকয়েও গৈ পেলাই বেলেগক ক'বগে সেই তেনেকুৱা বেলেগৰ কথা জানিব বিচাৰি থাকে, সেই তেনেকুৱা বিলাকৰ কাৰণে ল'ৰা ছোৱালী ইমানেই বেয়া পায় যে আধাতকে বেছি খিনি মানে এশ নব্বৈ শতাংশ খিনি মানে সেইটো চাবজেক্টৰ নম্বৰে ক'ম চবৰে কম মানে গুৰুত্ব নিদিয়ে কোনো সেইটো চাবজেক্ট। সেইটো কথা।
সেইটো হয়ে আৰু
উ
আ মোৰ হেৰি কাৰত এই আমাৰ মানে যেতিয়া মই হেৰি পঢ়িছিলোঁ যে হাই ছেকেণ্ডৰী
অ'।
আমাৰ ইংলিছ মে'মজনীয়ে মানে অলপ টান টানকে কথা কয়। সেইকাৰণে মই আগৰ পৰাই মই ইংলিছত ভাল নহয় মেম পঢ়াৰ কাৰণে মানে আৰু হেৰি হৈ গৈছে। মানে মে মন নিদিয়া হৈ গৈছিলোঁ, সেইকাৰণে মই আকৌ টিউশচন লৈছিলোঁ।
সেই মে'মৰ কথা খিনি মানে কথাবিলাকৰ কাৰণে ক্লাছটোৱে গুৰুত্ব দিব মন নাযায়।
আৰু মানে মোৰ এটা কথা বেয়া লাগে হা অ', মইতো ক্লাছত এনি টাইম শুনি থাকিব নোৱাৰো সেনেকুৱা। ক্লাছ কৰি আছে মই হাঁহি থাকিলেহে হয়। মানে আহিপেলে মানে মোক বাৰে, বাৰে আ আমাৰ বা বহুত চোকা আছিলে ন। বাৰ, বাৰ মানে মোৰ আগততে শিকৈ থাকিব হি অ অৰ পিতা দেখি বহুত ভাল আছে। আছিলে অৰ্পিতা দেখোন বহুত চোকা আছিলে তোমাৰ কি হ'ল আকৌ
চবৰে ব্ৰেইনটো সমান নহ'ব পাৰে তাতে কি হ'ল।
সেইটোৱে আকৌ ক'ব অৰ্পিতাই দেখোন এনে দে হাঁহি মাতি থাকে তুমি কিয় নাহাহা।
অ', চবৰে নেচাৰ বিলাক ছেম নহয় ন এতিয়া মোক জানোঁ কেতিয়াবা তোমালোকে এনেকে দুখত থকা কিবা থকাত দেখিছা মানে মইতো এনি টাইম হাঁহি ফূৰ্তিয়ে কৰি থাকো ন, কিন্তু মানুহক ক্লাছত থকা হেৰিতটো বেলেগ থাকে ক্লাছৰ মুডটো বেলেগ থাকে আৰু ক্লাছৰ বাহিৰৰ মুডটো বেলেগ থাকে। মই স্কুলতো হা স্কুলতো মানে মাকো কৈ থৈ গৈছেহি মেমহতে যে এই মেট্ৰিকৰ কেইদিনত আৰু এই ইমান মনটো মাৰি থাকি ইমান ক মানে উ কিবা, কিবা হৈ থকা নিচিনাকে থাকে। অ', সেইটো বস্তু গ'ল মই বোলো স্কুলত এ আছিলে কলেজত চাগে নহ'ব কলেজতো সেই কি নহয় নহঁতে কয় তুমি মনতটো কিয় মাৰি থাকা ভাই মই নেমাৰো মন মোৰ মানে হাঁহি নাথাকিলে মুখনে তেনেকুৱা লাগে দেখিবলৈ যে মই মনতটো মাৰি থাকো। এইটো তাতে মই কৰিম কি মানে
অ আৰু ইয়াত যায় নে তোমালোকে কোৱা চোন মোৰ চ কুকেইটা কি এনি টাইম কি মানে দুখত থকা নহবা টোপনিয়াই থকা তেনেকুৱা দিনা লাগে নেকি তুমি কোৱা?
নেলাগে কিন্তু, সেইটোয়ে মানে নেহাহিলে মুখৰ হেৰিটো বেলেগ থাকে যে।
ইয়াৰ মানুহ বিলাকে চবে কৈ থাকে মোৰ বোলে চকুকেইটা বোলে তাৰমানে এনেকুৱা মানে ৰস কম নাইকিয়া নিচিনা আৰু মানে অ হেৰি বে টোপনিয়াই থ কা নিচিনা লাগে এনি টাইম বোলে দুখত থকা নিচিনা লাগে মোক মানে বাৰে বাৰে সুধে টোপনি ধৰি
ৰঙা ৰঙা থাকে দেখোন।
অঁ আৰু মোৰ ডাইৰেক্ট ৰঙাও নহয় তুমি নাজানো সিহঁতি কিনো পাই জানো।
অঁ।
এ এদিন দাদাই